হেল্ল' এয়া এনেই আছো, তুমি?
মইও এনেই বহি আছোঁ।
তাকে, অলপ ওলাই গৈছিলো আহি পাইছোহে।
ক'ত গৈছিলা?
এই ৰীণা বাহঁতৰ ঘৰত।
ৰীণামানৰ ঘৰলৈ?
অ এ ৰিকীবা, টুকটুকি, আমি এনেকে কথা পাতি আছিলো।
কিবা কামতনে নে এনেই?
নাই এনেই, সিহঁতে মোক মাতিয়ে থাকে, মই যাবলৈ নহয়।
অ তাকে, মই সেই অলপ পঢ়ি আছিলো, তাৰপিছত এতিয়া অলপমান ৰেষ্ট লৈছোঁ সামৰিছো। মই বোলো কিনো কৰো ফোন তাকে কৰো কি কৰি আছা, কি নাই?
তাকে তুমি নকৰা আৰু ফোন-চোন।
তাকে হেৰি নহয় সেইদিনাখন যে হেই আমখিনি যে দিছিলো, খালানে নাই?
অ খালো-খালো বৰ ধুনীয়া দেই তোমালোকৰ আমখিনি কিন্তু। এটা পকু নাই, কিন্তু বহুত ধুনীয়া।
উম এনে আগৰ ইমান ভাল নহয় এইবাৰ ভাল হৈছে আমবিলাক।
বহুত ধুনীয়া, মোৰতো মায়ে কৈয়ে আছে, কৈছে ইমান ধুনীয়া নহয় আমখিনি। আমি চেক বনাই খাইছো এনেও খাইছো, একে খুব বহুত ধুনীয়া লাগিছে।
তাকে, অকলে খাইছানা নে? ইহঁতক দিছা টুকটুকি, ৰিকিহঁতকো দিছা।
নাই সিহঁতকো দিছো।
কো দিছা ন, উম বাকী এই হেৰিহঁতৰ আমজোপাৰ পৰা খাইছানা নাই? সৰুচ যাহঁতৰ যে।
অ সিহ-সিহঁতৰ খিনিও বহুত ধুনীয়া।
উম, বাকী দিছাহঁতক দিছা আম?
দিছো-দিছো বিচা আকৌ ৰিধি সিহঁত দুজনীও পাইছে।
ঠিকে আছে তেতিয়াহ'লে। এইবাৰ ভাল লাগিছে, আমটো খায় পেলাই।
অ', অ', ভাল লাগিছে, ভাল লাগিছে।
কোৱা।
বাকী কিবা একজাম চেগজাম দিবা নেকি? মানে পঢ়ি কৰি আছা যে, মানুহটো নোলোৱাই হৈছে ঘৰৰ পৰা।
জানো একজাম দিম বুলি ভাবিছোঁ কি হয়, নাজানো আৰু এনেই অলপ, চলপ পঢ়ি আছো মানে। একে সময়ত পঢ়াতকে মানে অলপমান ইয়াৰ পৰাই অলপ চলপ
ভালে কৰিছে, এতিয়াৰ পৰাই প্ৰিপাৰেচন কৰি থাকিব লাগে।
কি হয়, কি নাই নাজানোগৈ আৰু। এনেই অলপ, চলপ মানে টাইম পালে কিতাপখন উলিয়াই খাতি চাওঁ দুই এটা ট'পিক কিবাকিবি।
অ', মোৰো চাব লাগে। এক্জাম বিলাক পাইছেহিয়ে মনে নবহে দেখোন।
উম, এবাৰ বহাব লাগিব মনটো কিতাপত তেতিয়াহে। প্ৰথম বহাটোৱেই বিৰাট টান আৰু একবাৰ বহি যোৱাৰ পিছত আৰু হৈ যায় লাহে লাহে চব। ধৈৰ্য্যটো আনি ল'ব লাগিব প্ৰথম।
কৰিব লাগিব কিতাপ চিতাপ অলপ চাব লাগিব।
বাকী তোমাৰ কলেজৰ কামবিলাক হ'ল?
হ'ল, হ'ল দিয়া।
ঠিকে আছে, কোন কলেজত লৈছা এইবাৰ তুমি?
মই এইবাৰ তেজপুৰ কলেজত।
অ', ঠিকে আছে, লগৰখিনিও তাতে আছে চব?
কি কৈছা?
লগৰবিলাকো চব তাতেই পঢ়িছে তোমাৰ?
লগৰ চব তাতে তাতে, তেজপুৰ গ'লে তাতে কলেজ ভাল আৰু ওচৰতে
ঠিকে আছে, তেনেহ'লে একেলগে যাব পাৰিবা।
অ', অ', ইয়াৰ পৰা আমাৰ ধেৰ বিহু গুৰি ইয়াৰ ধেৰ পোৱালি
তাকে ঠিকেই আছে, বাকী ক্লাছ কেতিয়াৰ পৰা আৰম্ভ হ'ব বা, আগষ্ট?
আমাৰ অ', আগষ্টৰ পৰা আৰম্ভ হ'ব। এতিয়া সে আৰু জুলাই মাহোটো বন্ধ আকৌ এয়াই বন্ধই এতিয়া। অলপ ওলাই মেলি যাব লাগে থাকিব বাৰুতে কিমাননো ঘৰতে সোমাই থাকিবা আৰু।
উ তাকে এতিয়াই অলপ এই একমাহ এটাত পাবা আৰু
উম উম মানুহ বিলাকে মাতি ক কৰি আছে যাব লাগিব ওলাই,
এই একমাহতেই পাইছা ফুৰি লোৱা আৰু
তাকে তাকে কাম দুটামানো আছে কৰিবলৈ, উম।
এইবাৰ পোৱালী বিলাকৰ এডমিশ্যনৰ সময়ত বহুত প্ৰব্লেম হৈছে ন'।
অ' বহুত প্ৰব্লেম হৈছে এইবাৰ মানে।
কিয় বা এইবাৰ কাট অফ টোৱে বেচি গৈছে নে কি?
পাৰ্চেণ্টেজ বহুত বেছি যে উম। কাটঅফ বহুত হাই মাৰিছে এইবাৰ।
দৰঙতো বহুত ছোৱালী পঢ়িবই নোৱাৰিব।
অ' দৰঙৰ পৰা প্ৰায় পোৱালি আহিছে তেজপুৰ। কলেজলে।
তোমাৰ লগৰ এজনী পাইছিলো সেইদিনাখন। তাই নাপালে। এডমিছন। আকৌ এডমিশ্যন হ'ব বোলে জানো আঠাইশ নে ঊনত্ৰিশ তাৰিখৰ পৰা তিনদিন নে দুদিন কিবা এটা খুলি দিব। তেতিয়া ল'ব চাগে তাই যদিহে পায়।
নাই পোৱালী ঢেৰ হৈছে ন? হে- দিবই লাগিব মানে।
পোৱলিটো পোৱালি প্লাছ তোমাৰ কাট অফটো বহুত গৈছে যে এইবাৰ। মাৰ্কবিলাক ভাল পাইছে।
দৰং কলেজতটো লাভেই নাই বাৰু কম পাৰ্চেন্টেজৰ পোৱালি গৈ।
নাই আৰু তাত আকৌ মেজৰৰহে অটন মাছ হৈ গ'লতো।
উম-
পাছপ'ৰ্চটো উঠাই দিলে। ইয়াততো পাছ কৰ্চ পাওঁতেওতো বহুত কষ্ট হৈছে। পোৱালীবিলাকৰ-
বহুত কষ্ট হৈছে। সেইটোৱে আমাৰ লগৰ এটাই- কিমান দিন হেৰি, তিনি নম্বৰ দিনাখন পাইছে হবলা পাছ কৰ্ছত।
উম।
কিমান সি দেৰি থাকে। অ- দুদিন এনেই গ'ল সি। দেখি নাপাব বুলিয়ে ভাবিছিলো। সি ভাবিছিল- মই পঢ়িবই নোৱাৰিম নেকি মই!
তাকে, কিন্তু কলেজখন ভাল লাগিল দেই গৈ।
ধুনীয়া।
উম-
বহুত চিনাকিও ওলাইছে। উম- উম-
চিনাকিও আছে তোমাৰ পৰিৱেশটো বিৰাট ধুনীয়া।
পৰিৱেশ ধুনীয়া।
পঢ়ি ভালেই পাবা- তাতে। যিমান দূৰ দেখি আৰু জেগা-জেগাকনত ঠাণ্ডা দেই।
অ' জেগাখন কিন্তু বহুত
উম।
একদম ঠাণ্ডা পৰিৱেশ।
ইমান গেলা গৰমটো হয়তো অনুভৱ নকৰিবা চাগে বেলেগতকৈ।
অ' আগতে যিমান কৰিছিলো। স্কুলত।
সেইটোৱে, নাজানো আৰু কি হয় গলে গম পাবা।
সেইটোৱে।
যোৱাচোন বাৰু, যেতিয়াৰ পৰা ক্লাছ হ'ব। ঘৰত আছো, ঠিকেই চলি আছে। তোমালোকৰ?
আমাৰো ভাল ভাল।
ভাত-পানী হ'লনে নাই?
ভাত-পানী বনাই আছে, হোৱা নাই।
বনাই আছে ন
বনাই আছো বনাই আছো তোমালোকৰ আজি কি খানা
আজি জানো আমাৰ কি বনাইছে ভাতেই বনাইছে নে ৰুটিয়েই বনাইছে মই চোৱাগৈ নাই তোমালোকৰ
আমাৰ আজি হেৰি চিকেন
অ হৌ বঢ়িয়া
চিকেন আৰু ৰুটি মই বনাও মই বহুত ধুনীয়া খানা বনাওঁ
বনাব জানা
জানো জানো
ময়ো বাৰু অলপ চলপ বনাওঁ চব বস্তু নাজানিলেও দুই এটা বস্ তো জানো
তুমিও খাবলৈ নামাতা আমাক
মাতিম মাতিম এদিন নিজেই বনাম মই। সেইদিনাখন তো মা মাটিম দিয়া খাবলৈ।
হেৰি বনাবা পোলাও বা বিৰিয়ানী মই দুইটাই ভাল পাওঁ।
উ
মই বনালেই হ'ল এটা।
হ'ব এদিন বনাই মাতিম তোমাক খাবলৈ কেনেকুৱা আছে ৰিভিউটো দিবা।
অ', অ', তোমাৰ খানা চানাবিলাক ষ্টেটাচ দি থাকা নামা এটা আৰু।
মাতিম মাতিম এইবাৰ নিশ্চয় মাতিম।
ইমান ধুনীয়া খানা বনোৱা মতিবা দিয়া। এতিয়াই কলেজ নোখোলা আগতে এদিন মাতিবা
কলেজ নোখোলা আগত মাতি দিম দিয়া। হয় দিয়া পিছত আকৌ কলেজ খোলাৰ পিছত আৰু ফ্ৰী নহ'বা আৰু তুমি।
সেইটোৱে, মইয়ো এদিন মাতিম মোৰ হাতৰো খানা খাইছাবা কেনেকুৱা লাগে।
যাম যাম কাৰণ মানে কি হয় মেজৰ ক্লাছ আকৌ তুমি ক্ষতি কৰিব নোৱাৰিবা নহয়।
নোৱাৰো নোৱাৰো তাতে কৈয়ে দিছে এডমিশনৰ দিনাখনে। পিছে একেবাৰে ক্ষতি নকৰিবা।
তোমালোকৰ হেৰি যে এই মাইকী মানুহ ন' প্ৰফেচাৰনী জনী।
অ' মাইকী মানুহ।
ঠিকে আছে।
দেখাত ভালেই লাগিছে এতিয়া কেনেকুৱা হয় আৰু ক্লাছ কৰিহে গম পাম।
সেইটোৱে সেইটোৱে গ'লেহে গম পাব আৰু।
সেইটোৱে।
এতিয়া ধৰ প্ৰথম তুমি এডমিশন লৈছা কলেজত। কেনেকুৱা কি কথা গ'লেহে আইডিয়াটো পাবা আৰু।
সেইটোৱে সেইটোৱে।
উম। আৰু বাকী এই তোমাৰ লগৰজনী যে টুপটুপি।
অ'।
তাই কিহত মেজৰ পালে।
তাই তোমাৰ আছামিছত।
আছামিছত ন।
উম।
তোমাৰ কিহঁত মেজৰ।
মোৰ এডুকেশ্যনত।
অ', অ', গম পাইছোঁ, মানে তোমালোকৰ ক্লাছবিলাক বেলেগ বেলেগ হ'ব আৰু যদিও একেখন কলেজতে।
অ' আমাৰ ক্লাছ বেলেগ-বেলেগ হ'ব।
উম, আকৌ সেই টাইম টেবুলবিলাকো বদলি যাব বাৰু কাৰণ টাইমবিলাক একেই নহয়- নহয় চবৰে।
নহয়-নহয়, খালি আও অহা যোৱাটো এ কে হ'ব আৰু বাকী কলেজ পোৱাৰ পিছত আৰু তাই ক্লাছ বেলেগ মোৰ ক্লাছ বেলেগ।
তাকে-তাকে, সেইটোটো হ'বই আৰু। আৰু বাকী কোৱা।
বাকী সেয়াই আৰু তুমি নাহা আমাৰ ঘৰৰ ফালে ইমান মাতি থাকো তোমাক।
নাই যাম-যাম, এইবাৰ নিশ্চয় যাম।
মাকো লৈ আহিবা তোমাৰ মাই ইমান ধুনীয়া খানা বনাই।
অ' মাকো লৈ যাম দিয়া মা আৰু মই দুইটা যাম।
আহিবা- আহিবা।
গোটেই ঘৰৰ মানুহ থাকিলে ক'বা তেতিয়া যাম। সকলোকে লগ পাই ভাল লাগিব, অ আমি ভোজ পাৰোঁ।
আমি ভোজ এটা খাম দিয়া, মোৰ বন্ধ থাকোতেই খাম এদিন।
খাম দিয়া-খাম দিয়া।
আৰু তোমালোকৰ মই হেৰি দেখিছো নহয় পুখুৰীটো যে
তুমি প্লেনটো বনোৱা এদিন ব
অ'-অ'হ'ব দিয়া, উম-উম ভাল লাগিব।
উম।
বহুত দিন লগো পোৱা নাই।
বহুত দিন-বহুত দিন লগ পোৱা নাই অ'। প্ৰায় ছমাহ মানৰ ওপৰ হৈ গ'ল।
মোৰ মায়েও সুধি থাকে। তোমাৰ কথা বহুত- বহুত সোধে, কয় এ নিহাৰৰ খবৰ চবৰে নাই। ভোজ এটা খাব লাগিছিলে। বহুত দিন লগো পোৱা নাই।
মানে খুৰীক ক'বা এদিন যাম এইকেইদিনৰ ভিতৰত ভিতৰতে।
অঁ।
ন।
ঠিক আছে তুমি আহিবা, মই ক'ম দিয়া। মাক বাৰুতে।
অ', হ'ব মই এতিয়া ৰাখিছোঁ।
অহ, ঠিক আছে দিয়া।